উম, এ শুই আছিলোঁ ৰাব ভাত খালো।
আচ্ছা, আচ্ছা। মইয়ো চেম-চেম ভাত খালোঁ। ভাত খাই কিনে বিচনাত উঠিছোঁ।
অহ, আজি ভাত কিহেৰে খালা?
ভাত আজি খালোঁ, দালি তোমাৰ মাছৰুম। আৰু আচাৰ ললোঁ অলপমান তেনেকে আৰু চিম্পুল আজি মাছ-মাংস নাখাওঁ মানে।
অহ, আজি নিৰামিষ। মই আমাৰো সেইয়াই আৰু ভাত দালি। অহ, ডিম কণী মানে ডিম ফাই কৰিছিল। আৰু ডিমৰ ভুজিয়া সৰু আলু ভাজি সেইয়াই আৰু।
মাহঁত আছে?
অহ, মাহঁত নাই ৰবা। মাহঁত আমাৰ বৰপেটাত গৈছে।
আচ্ছা।
মানে পূজাৰ কাৰণে।
অহ, আচ্ছা, আচ্ছা। তোমালোকৰ তাত পূজা হয় ন' ডাঙৰ পূজা?
অহ', অহ'। অহ', অহ'। বহুত ডাঙৰ পূজা হয় তোমাৰ এই কালি পূজা।
আচ্ছা, আচ্ছ। কি বুলি কলা? হেল্ল'।
শুনিছা, হেল্ল'।
অহ, কি বুলি ক'লা?
কালি পূজা, কালি পূজা।
আচ্ছা, আচ্ছা।
উম, কালি পূজা পাতে।
অহ, তুমি যোৱা নাই?
মই গৈছিলোঁ তোমাৰ চছেটাৰডে গৈছো, চেটাৰডে, চানডে। মান্দে দিনা থাকি মান্দে ৰাতিপুৱা গুচি আহিছোঁ।
আচ্ছা, আচ্ছা। তোমাৰ ইণ্টাৰ্শিপৰ কাৰণে আৰু।
অহ', অহ' ক্ষতি কৰিব নোৱাৰো যে।
ঠিকে কৰিছে, দিয়া মানে নোযোৱাতকে শনিবাৰে গৈ কিনে সেৱাটো কৰি আহিব পাৰিলে আৰু।
তাকেই তো এটলিষ্ট গৈছো, দিব পাৰিছোঁ ভাল লাগিছে ন' মনতটো পবিত্ৰ লাগিছে।
বহুত ডাঙৰ পূজা, কালি পূজা বহুত ডাঙৰ পূজা হয়, হয়।
অ, মানে একদম ৰিয়েল আৰু মানুহৰ গাত গালি লাগি যায়।
হয়, এ, বহুত নিয়ম আছে।
উম, বহুত নিয়ম আছে। ভালো লাগে গৈ। সেইটো উপায় নাই গুচি আহিব লগা হ'ল, ইন্টাৰনশ্বিপৰ কাৰণে।
হ'ব কথা নাই।
তাকে, তাকে পাই উম, হম সেইটোৱে।
তোমালোকৰ মাহঁত কেতিয়া আহিব?
মাহঁত তোমাৰ চানডে আহিব।
আচ্ছা, আচ্ছা তুমি কাৰ লগত আহিলা?
মই তোমাৰ বৰমাহতৰ চৰি, বৰটাহতৰ লগত আহিলো।
আচ্ছা, আচ্ছা।
জেঠাইও থৈ, থৈ যায়, ছুটি লব নোৱাৰে।
আচ্ছা।
এইটো কাৰণে গুচি আহিলো আৰু।
উম, আচ্ছা, অচ্ছা ঠিকে আছে ঠিকে আছে।
উম।
বাকী মই এটা কথা সুধিব কাৰণেহে ফোন কৰিলোঁ, আচলতে আমি লগ, লগৰ খিনি আৰু ভাবি আছিলো ধৰা অলপ ইমান, ধাবা টাইপ ধৰি লোৱা অলপ মান য'ত লোকেল খানাবোৰ পায়, আৰু ধৰা অসমীয়া ডিচছবোৰ। যাম বুলি ভাবি আছিলো, খাব কাৰণে ত, তুমি মই মানে বহুত খিনি জেগা এক্সপ্ল' কৰিলো তো, তোমাৰ চিনাকি এনেকুৱা জাগা আছে নেকি, যিটোত ভাল খানা পাম আৰু। বেছি দূৰো হব নালাগে।
অ, বেচি দূৰ হব নালাগে ন, কত, গুৱাহাটীতে?
গুৱাহাটীৰ অলপমান কাষৰ মানে ভাল খানা লাগে আৰু, মানে ইমানো বেছি দূৰ নহয়, যোনটো ষাঠি সত্তৰ কিলোমিটাৰ হয়।
খানা এতিয়া ধৰি লোৱা, কেনেকুৱা টাইপৰ খানা পাওঁ ভাত নে
ভাত, ভাত ভাত একদম ভাত, ভাত মানে একদম অসমীয়া খানা আৰু।
অসমমীয়া, অসমীয়া খানা ন, এই তোমাৰ ৰাণীৰ ফালে কিন্তু বহুত কেইখনাম ধাবা আছিল দেই।
আচ্ছা, আচ্ছা কি নাম?
তাতে লোকেল ধাবা বুলি এখন নামতটো পাহৰিছোঁ ৰবা, ৰানিফলে, অ, য়েছ, য়েছ ভাল লগে, কিন্তু ভাল বনাই অ, অ তুমি খাই পাইছানে?
মই খাইছোঁ বহুত খাইছোঁ তাতে তোমাৰ বহুত কিবা কিবি এটা খাই চলো, তাৰে ট্ৰাই কৰিলোঁ। তোমাৰ ভাল লাগে, বিৰাট ভাল লাগে। গাহৰি বনাই তাতে পলু তাৰপিছত শামুক, মানে খোৱা আচ্ছা আচ্ছা, মই খাওঁৱে তাতে পালে, শামুক।
অ অ', শামুক শামুক শামুক, ইয়েচ শামুক খাইছোঁ। এই ফাৰ্ষ্ট টাইম খাইছিলোঁ আৰু মই।
আচ্ছা আচ্ছা, মইও তাতে ফাৰ্ষ্ট টাইম খোৱা।
হয় নেকি?
অ', তাৰ পিছত মানে খাইয়ে থাকোঁ আৰু এনেকুৱা আৰু
অ', প'লু প'লু প'লু নহয় এইটো শামুকটো কি কোৱা, কেনেকা পাইছা তাতে?
মই প'লু অ', হা হা শামুকটো নহয় নে খাই গৈছিলো পলু পলুটো আগতে খাইছিলোঁ। তাৰ পিছত আৰু খাইয়ে থাকোং আৰু। তুমি কে কেতিয়া যোৱা তাতে? হেল্ল' হেল্ল' তুমি কেতিয়া যোৱা বলো তাতে?
হেল্ল' অ, শুনিছোঁ তুমি কেতিয়া যোৱা বোলো তাতে?
অ', নেটৱৰ্ক ইছু হৈ গৈছিলে চাগে, মাজতে মই তোমাৰ একলেন যাওঁতে সেনেকে গৈছিলোঁ। তাৰ পিছত এনেই এবাৰ ৰাণী চাইডে ফুৰিব গৈছিলোঁ তেতিয়া ফ্ৰেজৰ লগতে গৈছোঁ।
আচ্ছা আচ্ছা। ময়ো ৰিচেন্টলি গৈ আহিলো তাতে, চ' ভাবিলো কি অলপমান বেলেগ জেগা আছে এইদি
তাকে তাকে একেটা যোৱা জেগাত যাবও মন নাযায় ন', বেলেগ জেগা অলপ যাব মন যায়।
খানা ভাল কিন্তু, এক্সপ্ল'ৰ কৰাৰ ইচ্ছা আছে আৰু বেলেগ জেগাও
বেলেগ জেগা আৰু ক'ত আছে, ভাবিব লাগিব জানা নে এতিয়া। ভাবি পোৱা নাই মই।
আচ্ছা আচ্ছা মই গুগ'লটো চালো তোমাৰ বহুত জোগা দেখাইছে আজি ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকোঁতে, এখন জাগা পালো আৰু, তোমাৰ বেলতলা।
আচ্ছা বেলতলা ক'ত?
বেলতলা চাৰ্ভে চাইড আছিল নেকি, ইমান মানে ভালকে নাচালো। কৰি থৈ দিলো। পিছতকে চাম বুলি কিন্তু, সেইখন নাগাৰ কিটচেন হয়। ত আজিলৈক কি অসমীয়া খানা লাগিছিলে, তাতে অকল গাহৰিহে পাম বেলেগ নাপামে চাগে।
তাকে তাকে তাকে, নাগা কিটছেন ন' আমাৰ ঘৰৰ ওচৰটো আছে, তোমাৰ এ আই ডি চি ফালে।
আচ্ছা, অ' সেইখন দেখিছোং সেইখন দেখিছোঁ।
অ', নাগা কিটচেন মই খাই পোৱা নাই বাৰু এনেই কেনেকুৱা বা হয়।
ভাল, যোনে গাহৰি খাই ভাল পায়। গাহৰি বহুত ভেৰাইটিজ পাবা।
আচ্ছা।
উম উম। যদি গাহৰিটো ইমান প্ৰিয় বস্তু নহয়, তেতিয়াহ'লে অলপমান বেয়া পাব পাৰা আৰু। কাৰণ তাতে চব
নাই নাই নাই নাই, গাহৰিটো মোৰ প্ৰিয় বস্তু মোৰ মানে
অ', আচ্ছা।
উম ত' মানে গাহৰিটো মোৰ কাৰণে বিৰাট প্ৰিয়, আৰু সেইবুলি আহোম কাৰণে প্ৰিয় প্ৰিয় হয়, সেইটো নহয়, কিন্তু মই ভাল পাওঁ খাই
আচ্ছা আচ্ছা, টেষ্টি।
টেষ্টি লাগে, তুমি খোৱা নাই?
হা হা, তোমাৰ মই এখন মানে, আহ ধাবাই কওঁনে কবা কি তুমি যি ভাবা আৰ, মানে অসমীয়া থালি। ঠাই আৰু এখন প্ৰেফাৰ কৰিম, তোমাৰ মাজুলী বুলি আমাৰ হেঙেৰাবাৰীত আছে ডি টি অ অফচটোৰ কাষত, ডিচি অফিচটোৰ কাষত।
অ', আচ্ছা আচ্ছা।
মাজুলী বুলি। ছে তাতে, খাই চাবা, গাহৰি তোমাৰ তোমাৰ গাহৰি গাহৰিে বেম্বু চচ তাৰপিছত
কিমান লয় থালিখন?
খালিখন দুশ নব্বৈ টকা অলপ মানে, মানে প্ৰাইচটো, অলপমান এক্সপেঞ্চিভ আছে বাৰু, কিন্তু খানাটো ভাল তাৰে কোৱালিটিটো ভাল।
আইটেম বহুত
উম আচ্ছা।
একদম বহুত আৰু চাফা। আৰু তোমাৰ যোৱাৰ লগে লগে আহ যিটো জাল জিৰা বুলি কয় সেইটো দিয়ে। জাল জিৰা খালে হজমৰ কাৰণে ভালতো মানে বহুত হাইজেনিক হয়। অহ অহ সেইটো অলপ মানে এক্সপেনঞ্চিভ হয়। কিন্তু এক্সপৰিয়েসটো ভাল পাবা আৰু টেষ্টি হয়।
আচ্চা তুমি বাৰ্বি কিয় নেশ্যনেল গ্ৰুপ পাইছা নে?
অ বাৰ্বি কিয় নেশ্যনেলত গৈ পাইছো।
অ অ। এতিয়া অফাৰ চলি আছে নেকি বাৰু তাতে?
অফাৰ আৰু গম নাপাব দে বহুত দিন চোৱা নাই। কেতিয়াবা চলে বাৰু। এদিন যাব পাৰি কিন্তু।
তাকে এদিন যা
হেল্ল।
বুলি নহয় এনে বোলো খানা এটা খাবই যাব পাৰি আৰু।
খানা আচলতে এইটো সময় অলপমান বহুত গৰম বাহিৰত খোৱাতটো মানে অলপমান টানে হৈ যায়, বহুত ৰ'দ। আৰু ৰ'দ দিলে ৰ'দ বৰষুণ দিলে বৰষুণ খোৱা টো মানে দিগদাৰে হৈছে। মানে অলপমান কৰ'বাত গৈ ঠাণ্ডা দিনত গছ-গছনি থাকিলেও মানে কি অ ভাৱটোত বহুত উম ভাপ ৰ'দৰ ভাপতটো বহুত অশান্তি লাগে। এতিয়া ৰ'দটো বহুত তাৰ মানে টান ৰ'দ দিয়ে ন বহুত। চকুত ধৰে, মাথাত ধৰে,
উম ঠাণ্ডা দিনতে যাম এনেই এইকেইদিনতে বৰ্বিকিউ যাব পাৰি বৰ্বিকিতে যাম ৰ'বা।
হ হ এইটো হয়।
অফাৰ যদি চলি থাকে।
চলে চলে তুমি গৈ পাইছা নে নাই?
নাই নাই গৈ পোৱা নাই মই আজিলৈ, সেইকাৰণে তোমাক সুধিলো। তুমিটো
মই গৈছো গৈছো খাব মানে মানুহৰ কাৰণে বহুত ভাল। যোনে মানে খাই ভাল পায়।
অ তুমি খোৱা নাই?
খাইছোঁ বাৰু মই বহুত পইচা
হয় নেকি। কি আৰু তাতে কি আৰু ষ্টেতাৰ-ষ্টেতাৰ নহয় কয় ডিজাৰ্ট কি কি?
এ তোমাৰ আ মই যেতিয়া গৈছিলো তোমাৰ চাৰিটা মান ভেৰাইটিজ আছিলে। বেছি তুমি ইমান ডেজাৰ্টত ইমান ভেৰাইটিজ নাছিলে মই যাওঁতে হা। তোমাৰ কেক আছিলে তোমাৰ মিঠাই আছিলে, এই এই আৰু আইচক্ৰীম আছিলে। আইচক্ৰীমৰ ফ্লেভাৰাৰ তিনি চাৰিটা নে কি আছিলে। আৰু মিঠাইৰো তিনিটা চাৰি ভেৰাইটি আছিলে। আৰু কেকো তিনিটা-চাৰিটা ভেৰাইটিচ আছিলে। তুমি যিটো খোৱা আৰু।
আচ্চা ভালেই চুন। মই শুনিছো তাতে আ বাৰ্থ হা নহয় নহয় মই শুনিছা তোমাৰ অ বাৰ্থডে, বাৰ্থডে-চাৰ্দে হ'লে বোলে কেক দিয়ে। ফ্ৰীতে দিয়ে নেকি?
অ ফ্ৰী তে দিয়া, ফ্ৰী তে দিয়ে। সেইটো আগৰ পৰাই ৰুল আৰু বাৰ্দেসকলৰ লগত।
কাষ্টমাৰে কৈ দিম জ মৰ দ হয় বুলি।
হা হা, বাৰ্থডে চেলিব্ৰেট কৰা আৰু আজিকালি তোমাৰ এপ বিলাকত ব মানে বুক কৰিব পাৰি ন, চিটটো। তাতেও লিখি দিব পাৰে মানে, বাৰ্থডে চেলিব্ৰেচন বুলি ক'লে সিহঁতে নিজে অফাৰ কৰে, ক'ব নালাগে।
অ', আচছা অ'।
এপ দি বুক কৰিলে। এইটো ৰল আছে, মাৰ্কেটিংষ্ট স্ত্ৰেতেযি। যাতে চেলি ব্ৰেট কৰে।
বুজিছোঁ বুজিছোঁ ন', উম, কে ভাবি ক নছ ন?
অ', এদিন যাম দিয়া ওলাবা।
কিন্তু, খোৱা মানুহ হ'লে ভাল আমাৰ আৰু, মোৰ আৰু ষ্টাৰ্টাৰ খায়ে পেট ভৰিয়ে যায়।
হয়। আচলতে ষ্টাৰ্টাৰ টো নাখালে ভাল, এটা দুটা খোৱা বেলেগ কথা, মানে এনেই অলপমান খোৱা বেলেগ। কথা কিন্তু, মেইন কৰ্চটো ভাল লাগে, সিহঁত বিৰীয়ানীটো ভাল লাগে।
বিৰীয়ানীটো ভাল লাগে নেকি?
বিৰিয়ানী ভাল লাগে বাৰু মানে আগতে ভাল লাগিছিল, যেতিয়া আমি খাইছিলোঁ, এতি শুনাামতে অলপমান কমিছে বোলো। কিন্তু, চাওঁ, মানে বহুত দিন যোৱাও নাই আচলতে, মই খাওঁতেটো ভালে পাইছিলোঁ।
উম উম,
কিন্তু, এতি এতিয়া বহুত দিন খোৱা নাই অৱশ্যে, চাৰি
মানে মই ইনষ্টাট দেখিছিলোঁ, অফাৰো চলি আছিল। পঞ্চাশ নে আাতশ টকাত মানে
ছিক্স নাইনটি নাইন আছিলে সাতশ টকা।
ভেজ ভেজ চছেজ
সাতশ টকা আছিলে ছিক্স নাইনটি নাইন, এনে ভেজ এনে তোমাৰ এইট নাইনটি নাইন।